হয়।
হেল্ল'।
তোমাৰ মাতটো একেবাৰে অহা নাই, তুমি মাত
হেল্ল'।
তুমি অলপ জোৰচে কবা নেকি?
অ', হয় মাত-মাতটো আহিছেনে মোৰ?
তোমাৰ মাতটো একেবাৰে আহা নাই।
মাত-মাতটো ভালকে আহিছেনে?
অ', এতিয়া অলপমান আহিছে।
আহিছে নহ, অ'।
অ', আজি আমি ডিগবৰ বিষয়ে কথা পাতিমনে আকৌ।
অ', আহ অ', হেল্ল'। অ', হয়, হয়। আহ, ডিগবৈ অসমৰ এটা খুব গুৰুত্বপূৰ্ণ জেগা।
হয়, তুমি ডিগবৈৰ নাম প্ৰথমে ক'ত শুনিছা?
আহ, স্কুলৰ ইতিহাসৰ ইতিহাস পঢ়ি থকা সময়ত শুনিছিলোঁ। তাৰ পাছত, ইউটিউবতো অলপ দেখিছিলোঁ।
মইও, ডিগবৈ বুলি ক'লে প্ৰথমে মনলে কি আহে?
আহ, মোৰ মনত মোৰ মতে প্ৰথমে ডিগবৈ ৰিফাইনেৰীটো আহে।
হয়, ডিগবৈ ৰিফাই-ৰিফাইনেৰীখন খুবেই প্ৰিয়। তুমি জানানে কিয়?
আহ, হয়। শুনিছোঁ এইটো এছিয়াৰ আটাইতকৈ পুৰণি চলি থকা তেলৰ ৰিফাইনেৰী, আহ বোৰৰ ভিতৰত এটা পৰে।
অ', ঠিক কথা, এইটো কাৰণেই ডিগবৈৰ নাম বহুত মানুহে জানে।
অ', হয়, ডিগবৈৰ নামৰ পিছত এটা বহুত ভাল লগা গল্প আছে বুলি শুনিছো।
অ', হয়, শুনিছোঁ যে ব্ৰিটিছ ব্ৰিটিছবোৰৰ ইঞ্জিনিয়াৰবোৰে, দিগবৈৰ দিগ বুলি কৈছিল, তাৰ পৰাই ডিগবৈ নাম বুলি কোৱা হৈছিল।
অ', হয়, আহ গল্পটো বহুত ভাল লাগে।
অ', তুমি ডিগবৈ কেতিয়াবা গৈছানে?
আহ নাই, কিন্তু যাবলৈ মন আছে।
মইও, এতিয়ালৈ যাবলেই সুজোগ এ পোৱা নাই।
অ', হয়, তুমি যদি ডিগবৈ যোৱা প্ৰথমে ক'ত যাবা?
মই প্ৰথমে, ৰিফাইনেৰী মিউজিয়াম চাবলে যাম।
অ', তাৰ পাছত?
তাৰ পিছত, ডিগবৈৰ চেন্ট-চেণ্টেনাৰী মিউজিয়াম আৰু চহৰটো ঘূৰিম।
আহ, মইও হিষ্ট্ৰী বহুত ভাল পাওঁ। মিউজিয়াম ঘূৰিলে বহুত নতুন নতুন কথা জানিব পাৰে।
হয়, কেৱল বহি পঢ়িলেই ইমান মজাটো নালাগে।
সেইটো হয়, তুমি ভাবা নাই যে ডিগবৈ কেৱল এটা ৰিফাইনেৰীৰ বাবে অ, এ, বহুত আলোচনা-আলোচনা কৰে মানুহে।
অ, নাই তাতে চাহ বাগান, জংঘল আৰু প্ৰাকৃতিক সৌন্দৰ্যও আছে।
অ, হয় ডিগবৈৰ পৰিৱেশটো খুব শান্তিপূৰ্ণ বুলি শুনিছোঁ।
অ, তোমাৰ মতে ডিগবৈ আটাইতকৈ ডাঙৰ অৱদানটো কি?
মোৰ মতে চব'তছে ডাঙৰ অৱদানটো হৈছে, তাৰ তেলৰ যোনটো ইণ্ডাষ্ট্ৰী আছে।
ময়ো একমত, অসমৰ ইকনমিত অইল ইণ্ডাষ্ট্ৰীৰ গুৰুত্বপূৰ্ণ অৱদান আছে।
অ, হয় ডিগবৈৰ মানুহৰ জীৱনো অইল ৰিফাইনেৰীৰ লগত বহুত জৰি আছে বুলি শুনিছোঁ।
হয় হয় বহুত মানুহ তাত কাম কৰে নহয়।
অ, সেইটো হয়। আৰু আচ্ছা, তুমি অইল অইলটো কেনেকৈ মাটিৰ পৰা উলিয়াই বুলি, উলিয়াই আনে বুলি গম পোৱা।
অ, মানে ভালদৰে নাজানো, কিন্তু ড্ৰিলিং মেচিনৰ জৰিয়ে অইল উলিয়াই আনে বুলি জানিছোঁ।
অ, হয় হয়, আহ ময়ো সেইটোৱে, শুনি সেইটোৱে সেইখিনিয়ে জানো ময়ো।
অ, এতিয়া ইণ্টাৰনেটৰ বাবে এইবোৰ জানিবলৈ খুব সহজ হৈ গ'ল।
উ, হয় আগতে বহি বিচাৰিব লাগিছিল, এইবোৰ বস্তু।
অ, তুমি ডিগবৈ বাতাবৰণৰ বিষয়ে কিবা জানানে?
অ, হয়। শুনিছো, তাত বহুত সেউজীয়া পৰি, আৰু বহুত পৰিষ্কাৰ পৰিৱেশ।
অ, ময়ো ভাবো চাহ বাগান আৰু জংঘল থকাৰ বাবেই পৰিৱেশটো বহুতেই ভাল।
অ, হয় হয়।
আৰু তোমাৰ মতে ডিগবৈ টুৰিজমৰ বাবে আৰু ফেমাছ হ'ব পাৰেনে।
অ, নিশ্চয় হ'ব পাৰে। তাৰ ইতিহাস আৰু ইণ্ডাষ্ট্ৰি দুয়োটা একেলগেই দেখিবলৈ পায়।
অ, ময়ো সেই কথাই ভাবোঁ।
অ, আৰু এতিয়া ডিগবৈৰ অলপ ইতিহাস আৰু অইলৰ বিষয়ে আৰু অলপ কথা পাতিমনে?
অ, হয় পাতো ব'লা। আগতে অইলৰ কথা পাতিছিলোঁ, মই ভাবোঁ ডিগবৈৰ ইতিহাস খুবেই ইণ্ট্ৰেষ্টিং।
অ, হয় আমি স্কুলত থাকোঁতে পঢ়া সময়ত শুনিলে অলপ বেলেগ লাগে, কিন্তু এতিয়া বুজি এতিয়াহে বুজি পাইছোঁ, যে ডিগবৈ অসমৰ বাবে কিমান গুৰুত্বপূৰ্ণ।
অ, ঠিক কৈছা। তুমি জানানে ডিগবৈৰ অইল কেতিয়া বিচাৰি পোৱা হৈছিল?
অহ, একেবাৰে শুদ্ধকে নাজানিবও পাৰোঁ। মনত নাই কিন্তু ব্ৰিটিছৰ সময়ত, অইল বিচাৰি পোৱা বুলি শুনি, বুলি জানিব পাৰো।
অ, হয় তাৰপিছত ৰিফাইনেৰী নিৰ্মাণ কৰা হৈছিল।
অ, হয় এতিয়াও ৰিফাইনেৰী চলিছে বুলি শুনি আছো, চলি আছে বুলি।
অহ, হয় চলি আছে। এইটো ডিগবৈ আটাইতকৈ ডাঙৰ পৰিচয়।
অহ, তুমি ৰিফাইনেৰীৰ ভিতৰত অহ, যাবলৈ মন আছেনে?
নিশ্চয় অইল কেনেকৈ প্রচেছ কৰে। এইবোৰ নিজৰ চকুৰে দেখিবলৈ মন আছে। আৰু তোমাৰ?
অহ, মোৰো-মোৰো আৰু বি ভিডিঅ'ত অহ, ভিডিঅ'ত দেখা-দেখাত পায় যে আৰু ভিডিঅ'ত দেখিছোঁ কিন্তু নিজে এবাৰ দেখা-দেখিবলৈ মন আছে।
অহ, ডিগবৈ মিউজিয়ামৰ বিষয়ে কি-কিবা জানানে?
শুনিছোঁ যে তাত বহুত পুৰণি-পুৰণি মেচিন আৰু বহুত আগৰ ফটো আৰু অইল ইণ্ডাষ্ট্ৰীৰ বিষয়ে বহুত অহ, ইতিহাস ৰখা আছে।
অহ, মইয়ো ইতিহাসৰৰ বিষয়ে পঢ়ি ভাল পাওঁ। তেতিয়া মিউজিয়াম ঘুৰিবলৈ মজা লাগিব হয়নে?
অহ, হয়-হয় বহুত ভাল লাগিব। মোৰো বহুত ভাল লাগিব।
অহ, ডিগবৈ ও-ওচৰ পাজৰ চাহ বাগানো আছে।
অহ, শুনিছোঁ অসমৰ সেই-সেইফালৰ জেগাত বহুত বহুত গাল চাহ বাগান দেখিবলৈ পোৱা যায়।
অহ, তুমি চাহ বাগান ঘুৰিবলৈ ভাল পোৱানে?
অহ, মই খুব ভাল পাওঁ। এ সেউজীয়া পৰিৱেশত বহি থাকিলে বহুত মনটো শান্তি পাওঁ।
মইয়ো, কেতিয়াবা শান্তি বিচাৰিলেই এনেকুৱা জেগাত যাবলৈ মন যায়।
অহ, সেইটো হয়। আৰু ডিগবৈৰ অহ, জংঘলৰ বিষয়েও শুনিছানে নাই?
অহ, শুনিছোঁ আৰু ৱাইল্ড লাইফ চেংচুৰী আছে বুলিওঁ শুনিছোঁ।
অহ', আহ, তাত বহুত ধৰণৰ পক্ষী আৰু বন্যপ্ৰাণী দেখিবলৈ পায় বুলি শুনিছোঁ।
অহ, তুমি ৱাইল্ড লাইফ ভাল পোৱা?
অহ, হয় ভাল পাওঁ কিন্তু দূৰৰ পৰা চাবলৈহে ভাল পাওঁ।
অহ, মইয়ো দেই।
আহ, ডিগবৈৰ ৰাস্তা ঘাট দেখি তোমাৰ কি লাগে?
ভিডিঅ' দেখি প পৰিষ্কাৰ আৰু চ' সৰু চহৰখন বুলিয়েই, চহৰখন সৰু বুলিয়েই ভাবোঁ।
উম, হয়। অহ, মইয়ো সেই কথাই ন'টিছ কৰিছোঁ, মন দিছোঁ।
অহ, তোমাৰ মতে ডিগবৈৰ মানুহৰ জীৱন। চহৰৰ হুলস্থুল পৰা অলপ শান্তিপূৰ্ণ হয়নে?
অহ, হয় মোৰ মতে হয়। অহ, ডাঙৰ চহৰৰ নিচিনা গাড়ী জাম আৰু ট্ৰেফিক-ট্ৰেফিক বেছিকৈ নহয়।
অহ, হয়, হয়। এইটোৱে ভাল কথা।
সেইটো হয় কিন্তু বস্তু-বস্তু কিনিবলৈ হ'লে বা এণ্টাৰটেইনমেন্টৰ সুযোগতটো অলপ কম যেন পাওঁ।
অহ, হয় সেইটো বাৰু হয়েই। কিন্তু তিনিচুকীয়া বা ডিব্ৰুগড়লৈ যাব পাৰি।
অহ, পাৰি বাৰু ঠিক কথা।
অহ, তুমি ডিগবৈ ঘুৰিবলৈ যাব অহ, যদি যোৱা কেতিয়া যাব বিচাৰা?
বৰষুণ শেষ হোৱাৰ পাছত বা শীতৰ সময়ত যোৱাটো বেছি ভাল যেন ভাবোঁ।
অহ, মইয়ো শীতৰ সময়ত যাবলৈ বিচাৰোঁ।
সেইটো হয় আৰু ফটো তুলিবলৈও বহুত ভাল আহ পৰিৱেশ হৈ থাকিব সেইটো সময়ত।
অ', ফটোটো নিশ্চয় তুলিম।
অ', সেইটো হয়। আহ এতিয়া ছ'চিয়েল মিডিয়াৰ বাবে নতুন নতুন জেগা বিচাৰিবলৈ মন অহ মন গৈ থাকে।
অ', হয়। ট্ৰেভেল ব্ল'গ দেখি বহুত জেগা জানিবলৈ পায় নহয়।
হয়। তোমাৰ মতে ডিগবৈৰ আহ টুৰিজিম আৰু বাঢ়িব বাঢ়িবৰ কি দৰকাৰ?
অ', ভা মোৰ মতে ভাল
প্ৰমোচন ভাল হোটেল আৰু গাইড।
হয়, ময়ো এইটো কথাত একমত।
অ', যদি স্কুলৰ ছাত্ৰবোৰক ডিগবৈলৈ এডুকেশ্বনেল টুৰ কৰা হয় ভাল হ'বনে?
আহ খুব ভাল হ'ব আৰু হিষ্ট্রি আৰু ইতিহাস আৰু বিজ্ঞানৰ দুইটাৰে দুইটা বিষয়ে শিকিবলৈ পাব।
অ', একদম বহি পঢ়াৰ তুলনাত নিজেই দেখাত বেছি মনত থাকে।
উম, সেইটো হয় সেইটো সচাঁ কথা।
অ', ছাত্ৰবোৰক কেতিয়াবা ডিগবৈলৈ লৈ যাবলৈ মন আছে।
অ', সেইটো হয়। দিয়ক আ আজি আপোনাক কথা পাতি ভাল লাগিলে।
অ', তাকেই আশা থাকিল কেতিয়াবা ডিগবৈলৈ যাবলৈ পাম।
অ', সেয়াই।
ঠিক আছে তে আজিৰ কাৰণে আমি ইয়াতে ৰাখো।
অ', ঠিকে ঠিকেই কৈছে ঠিক আছে দিয়ক আজি কথা পাতি ভাল লাগিল আপোনাৰ লগত আকৌ পাতিম পিছতকে।
অ', ধন্যবাদ।
অ', আপোনাৰ ধন্যবাদ।